চাহ
এ, এনেই আছো তুমি?
মইয়ো এনেই আছোঁ।
খৰ ভাল, খবৰ ভাল তোমাৰ?
উম, উম, ভাল, ভাল, তোমাৰ?
এ, ঠিক ঠাক আৰু মই শুই আছিলো, এই ইমান গৰম দিছিলে ন বাহিৰত ওলাবৈ মন নাই। ক'তো যোৱাই নাই।
ভাল মানে ঠিক, মানে কিহৰ ঠিক ঠাক কিবা প্ৰব্লেম চলি আছে নেকি?
এ, এনেই আৰু। গা-চা ভাল লগা নাই, সেইকাৰণে আৰু সেইকাৰণে আৰু ম কৰি আছিলো। ভাল লগা নাই ইমান।
এ গা বেয়া হ'লে কৰিবও মন নাযায় দিয়া কাম বিলাক।
অ, কি খালা তুমি দিনত?
দিনত, দিনত আৰু কি আৰু ভাতে খালো, ভাত, দালি আৰু পটল আছিলে। মায়ে।
অ, তুমি নবনুৱা নেকি?
নাই। সদায় মায়ে ৰাতিপুৱাই বনাই থৈ গুচি যায় আৰু।
আচ্ছা, তুমি জানা নে বনাব?
মোৰ খানা বনুৱাত মানে ইণ্টাৰেষ্ট নাই।
ইয়ে
সেইটো কাৰণে এনেই মানে এনে অলপ চলপ বনাব পাৰো কিন্তু মানে
মেগী
ইমান ভালকে মেগীটো ভালকে বহুত কেইটা আইটেম জানো তাৰে মেগী চাওমিন এইবিলাক তে জানো কিন্তু মানে অলপ মানে এই চব্জি তবজি বনাব অলপ প্ৰব্লেম হয় আৰু
অ অ অ এই একো নাই ইজি হয় শিকি ললে হৈ গ'ল একবাৰ কিন্তু বনাব জানিব লাগে জানা না ক'ৰবাত যদি বাহিৰত থাকা অকলে থাকা তেতিয়াটো লাগি
নাই সেইটো তেতিয়া হৈ যাব নিজৰ কাৰণে পাৰিম কিন্তু বেলেগক বেলেগৰ কাৰণে অলপ
অ ভাবি ল যদি তুমি কা উম বেলেগৰ লগত থাকা যেনেকে ছোৱালীও ভাবিলো হ'ল পাৰ্টনাৰ তাৰো থাকা তাৰ লগত যদি থাকিব হলে যদি তোমাৰ বাৰী হলে ব বনাবৰ কাৰণে কি বনাবা তেনেহ'লে তুমি
তেতিয়া আৰু কিবা মেনেজ কৰিব লাগিব আৰু তেত তিয়া শিকি লম বৰ্তমান লাগা হোৱা নাই নহয়
অ আচ্ছা আচ্ছা অ ফেঞ্চি দেখিছ নে অফাৰ চলি আছে কিমান চেয়েল
ক'ত ফেনঞ্চিত মোৰ যোৱাই নাই বহুত দিন হ'ল মই ভাবি আছো যাম যাম বুলি
মজা মজা টপ বিলাক আহিছে দেই ইনষ্টাত দেখা নাই যি ৰিল ভাইল ভাইৰেল হৈ আছে
নাই
বা কোৰিয়ান টপ বিলাক এনে নৰ্মেলি টপ বিলাকৰ ত্ৰিশ টকা এশ টকা শিলপুখুৰী ত
মাত্ৰ
অ
মই ভাবিছো এ এতিয়াতো ক্লাছ কৰি থাকো ন মানে মোৰ ক্লাছ কম চকম মানে টু টুয়েণ্টি মানলৈকে থাকে টাইমত এনেও ফেঞ্চিত গ'লে ইভিনিং গৈ বেছি ভাল লাগে
অ অ সেইটোত টাইমত বেছি ভাল লাগে
তো কিনিবও আছে মই ভাবিছোঁ যাওঁ নিকি
কিন্তু এটা বস্তু ইমান খং উঠে মই কেতিয়াবা কেতিয়াবা আমি গলে চালা আমি নাপাওঁ
সেইটো হয় আমি গলে ভাল বস্তুটো নাপাওৱে
উম
যেতিয়া আহি যাম তাৰ পিছত ভাল ৰিলচ বিলাক আহিব
ভিডিঅ' আহিব ব্লগ আহিব বা
কিন্তু ফেঞ্চিত গলো ক'ব গলে আমাক দিনটো লাগে যদি দিনটো নাপা আমাৰ হাতত ভাল বস্তুও নাহিব কাৰণ ইমান বস্তু থাকে চইচ কৰিবতো লাগিব ন
উম আৰু এই জোনে জোনে যায় ন ফ্ৰেঞ্চি এনেও গোটেই পোৰা টাইম লৈ কিনে যায় তাৰ পিছতে ইমান ভাল ভাল বস্তুবিলাক আনে সিহঁতে বিচাৰি বিচাৰি
সেইটোৱেইটো সিহঁতে গোটেই দিনটোৰ কাৰণে যায়। আৰু আমি যাওঁ সেই একঘন্টা দুইঘন্টা সেই একঘণ্টা দুই ঘন্টাত কি হয়?
অ', একদম একদম
মই ভাবিছোঁ যাম বুলি দুই এদিনতে।
মোৰো মানে দৌৰিব কাৰণে টিশ্বাৰ্ট চিশ্বাৰ্ট ললো হয় সেইটো ভাবি আছিলোঁ।
উম, এ গ'লে কবা ময়ো তেতিয়া যাম আৰু
এই গণেশগুৰিটো কমত পাই জানা নে এতিয়া টু হাণ্ড্ৰেড টো ফিফটিত টপ বিলাক। ইমান ধুনীয়া ধুনীয়া।
হয় নেকি কিন্তু মোৰ বৰ্তমানতো ফেঞ্চিতহে কাম আছে গণেশগুৰিত নাই।
অ', এই ফেঞ্ছীত কি কি ল'বা তুমি?
মানে বায়ে মোক কিবা আনিব দিছে সেইটোও আনিব লাগিব। মানে এ, আহ বস্তুটোৰ নামটো ময়োঁ নাজানো ৰবা।
অ', স্কাৰ্ট বিলাক নেকি?
নহয় নহয় কাপোৰ নহয় কাপোৰ নহয় এইটো মানে এক্সাৰচাইজত ইউজ কৰে এইটো স্কিপিং বুলি কয় চাগে এইটো।
অ' আচ্ছা আচ্ছা এই জাম্পমাৰা হেতু। ন? গম পাইছোঁ দিয়া সেইটো তুমি অনলাইনো পাবা চোন কমত।
গম পাইছোঁ চাও এতিয়া ফেঞ্ছিত গ'লে কেনেকুৱা মানে অনলাইনত মানে ধৰি লও বস্তুটো চাই আনিব নোৱাৰি ন?
অ', অ' এই মোৰ এটা লগৰে লৈছে চাগে অনলাইন লৈছে নেকি? এইটো কিন্তু বস্তুটো বহুত ভাল আহিছে জানা?
সেইটোও হয় কেতিয়াবা মানে কিছুমানৰ বস্তুবিলাক ভাল আহে কিন্তু কিছুমানৰ বেয়া আহি যায়।
অ', আচ্ছা, আচ্ছা এই কাশ্মিৰি য়াৰিং বিলাকো ইমান ধুনীয়া ধুনীয়া আছে।
তাততো সচাই ইয়াৰিংছ বিলাক ইমান
উম, উম আৰু তোমাৰ কুৰতা চেট কৰ্ট ছেট বিলাকো পাবা তুমি ইমান ধুনীয়া। চৰ্ট কুৰ্তিৰ এই বান্ধা একদম চিষ্টেম ভাল লাগে দেখাত
এইবাৰ ভাবিছোঁ মই গ'লে ফৰ্মেল পেণ্টৰ লগত পিন্ধা শ্বাৰ্ট কিছুমান সেনেকে কিনিম।
আচ্ছা আচ্ছা অ', বান্দা চিষ্টেমটো নেকি?
হুম?
এই বান-বান্ধিব যে পাৰি পিছফালে সেনেকুৱা নেকি?
চাওঁ অ' সেনেকুৱা টাইপৰে।
এ ল'বা আজিকালি এনে ট্ৰেণ্ডিঙত আছে এইবিলাক। মই, মই সেইদিনা দুটা টপ ললো। মানে চৰ্ট লৈছিলো তাৰ পিছত মই ভাবিলো এই মানে কালাৰটো ইমান নাছিল মানে। ইমান তে মই ভাবিলোঁ পিছতে ল'ম। সেইকাৰণে মই চেঞ্জ কৰাই কিনে ভণ্টিৰ আকৌ বেলেগ ললোঁ মই। দুটা টপ ললোঁ এই টপ ইমান দিন হল জানা না? আমি যে এন চি চি কৰিবলে খালি টি চাৰ্টে পিন্ধো এনেকুৱা হৈ গৈছে মোৰ।
সেইটোৱে এন চি চি কৰাৰ পিছত মই ন, মানে মই মেকআপ কৰা পাহৰি গৈছোঁ। অলপ হ'লেও জানিছিলোঁ, লাইক মানে আই লেইনাৰটো কেনেকৈ লগাই সে টো মই ভালকে পাৰিছিলো আৰু বেয়া বেকা তেৰা হোৱা নাছিল। আজিকালি লগাব লাগিলে দচ বাৰ মুচিবই লাগে।
এ হাত বিলাক কঁপি থাকে ৰে ধই।
আৰু কেনেকে ফাউডেশ্যন কেনেকে লগাই আমাৰ মুখ বেয়া হৈ যায়। হা?
মোৰতো বছৰে হ'ল আইলিনা লগোৱা। মই যে এই বিয়াত যে গৈছিলো, মই আইলিনাৰ নলগাঁও নহয়, মোৰ মানে মোৰ আইলিনাৰ নলগাঁলে বেছি ভাল লাগে।
মানে আমাৰ কৰ্চটোত, অ'। আমাৰ কৰ্চটোত মানে কি হৈছে, গ্ৰুমিং ক্লাছো আছে এতিয়া তাত।
আচ্ছা।
কৈছে আৰু যে আইলিনাৰ, লিপষ্টিক এনেকে কিবা কিবি লগাই আহিবি আৰু মোৰ চকুতোতো মানে এনেকুৱা ত' আছে, আইলিনাৰ লগালে গমেই নাপায়। লগাই গৈছো ঠিকে, কিন্তু ইমান বেকা টেৰা হৈছে।
উম, এই ইমান দিন হ'ল ন আমি লগোৱা নাই সেইকাৰণে নহ'লে আগত বা মই লগাই কিনি চিধা ওলাই যাব পাৰো শুকাব নালাগে মোৰ। আৰু ওপৰতটো নালাগে চিধা ওলাই যাওঁ মই।
কিন্তু মোৰ যে ওপৰত লাগি যায় ডাইৰেক্ট। কাৰণ মানে আইলিনাটো লগালে মানে ঢাকি, যায় মানে।
অ', এই এ অ', চকুৰ ওপৰত সেইটোতে সৰু যে সেইকাৰণে।
উম।
আৰু সেইটো গ'মো নাপাই, জানা না আইলিনাৰ নলগালেয়ে ভাল লাগে বেছি এনেকুৱা।
মই সেইকাৰণটো আইলিনা লগ নলগাঁও, কাৰণ লগালেঁও গমেই নাপায়, নল
তাতকে ভাল তুমি মাছকাৰা লগাই ল'বা, কি আছে মাছকাৰা লগালেও ভাল লাগেতো।
অ', মই বেছিভাগ সেইটোৱে কৰো, আৰু মাছ
আৰু, আৰু মাছকাৰাৰ মই কি আইলিনাৰ দিয়ে লগাই দিওঁ।
অ', ছেম আৰু এডাল ব্ৰাছ পাই ন ব্ৰাছেদি ঠিক কৰি লওঁ।
নাই নাই, মই সেইটো দি কৰি দিওঁ, মোৰ আইলিনা দিয় হৈ যায় জানানা। মোৰ মাছকাৰা লাইফত মই একবাৰ এক মই কিনি পাইছো এইটো নামৰ কাৰণে, আৰু মো মোৰ তাত এটা গিফ্ট কৰিছিল, সেইটো এনেই গিফ্টটো এনে থোৱা আছে, কিন্তু মই আইলিনা দি লগাই কিনে বেছি ভাল পাওঁ, আৰু লেকমি আইলিনাটো বেছি ভাল। তাৰ ব্ৰাছটো অলপ লাম্বা হ'য়। উম, আৰু বহুত টাইম থাকে জানা না একদম স্মাচ নহয়।
ভাল হয় সেইটো।
বেছি ভাল লাগে মোৰো। এ আৰু এই লিপষ্টিক পৰাই ব্লাছ চিলাছ যদি লগাব মন থাকিলে কেতিয়াবা কৰ'বাত গ'লে, তাৰ পৰাই হয় আৰু মোৰ
থিকেই এপ্লাই কৰিম।
অ', লিপষ্টিকে বাছ, আৰু কি লাগে আৰু, এতিয়া কি হৈছে মোৰ বা মোৰ লগ মোৰ মানে ভণ্টিও হৈছিল, সেইদিনা বল মই কাপোৰ চেঞ্জ কৰিম। মোৰ মানে যেতিয়া মই যি কৰো, মোৰ টি চাৰ্টতে আহি যাওঁ, মই টি চাৰ্টতে ভাল পাওঁ। টি চাৰ্ট আৰু ট্ৰেক পেন পিন্ধি উলাই গৈছো মই।
মই নিজে মই এদিন নিজে বিয়া খাবৰ কাৰণে ক'ত মই ট্ৰেক পেন্ট, জোতা আৰু টি চাৰ্ট এটা পিন্ধি গুচি গৈছো। ভাবাচোন সেই বিয়াত
উম। এ সেইটো বেছি কমফৰ্টেবল। মোৰ দোকান চোকান গ'লে মই নিজৰ দোকানত থাকিলে মই চিধা একদম ট্ৰেক পেণ্টে পিন্ধি উলাও য'তে হওক।
আৰু সেইটোৱে বেছি কমফৰ্টেবল। এতিয়া মানে
মোৰ আজিকালি আনকমফৰ্টেবল লাগিছে ৰে। কিবা কিবি লাগে যে কেনে লাগিব, কেনে নালাগিব ইমান দিনত পিছত পিন্ধিছো।
মানে বিয়াই-চিয়াই এদিনৰ কাৰণে চলি যায় কিন্তু মানে এ এনেকে নচলে মানে ডেইলি লাইফৰ কাৰণে কিবা নোৱাৰি।
অ অ।
সেইকাৰণে ময়ো ভাবিছো
আৰু যি চাউন ন আৰু বাহিৰতো এই ফেঞ্চি-চেঞ্চি গ'লে মই টিচাৰ্ট বিলাকেই চাই থাকো টি চাৰ্ট পেন্ট বিলাক।
কিন্তু আমি গ'লে কিবা ভাল ভাল নাপাওঁ, সেইটো কাৰণে মই কিনি নানো।
উম আমি গ'লে চেল-তেল নাথাকে, কিবা নাথাকে। আমাৰ টাইমতে এনেকুৱা হয়।
সেইটোৱে। এইবাৰ ভাবিছোঁ এইবাৰ যাম মানে মই লৈ আহিম ভাল।
অ ইটোৱে এই পাম চাগে এবাৰে, এতিয়াতো গৰম ষ্টাৰ্টেই হ'ল ন? এতিয়া পাব পাৰি।
অ ঠাণ্ডাৰ দিনত নাপায়।
উম ঠাণ্ডা দিনত নাপায়। কিন্তু মই ঠাণ্ডা দিন বেছি ভাল লাগে।
চাও এতিয়া কিবা হয়। দিয়া নহ'লে আহ ফেঞ্চি গ'লে মোক কবা। অ দিয়া ঠিক আছে।